হেল্ল', কোৱা, মৰ্নিং মৰ্নিং। চাহ চাহ তাহ খালান নাই, আছো এনেই শুই আছো এতিয়া।
আহ', উঠাই নাই নেকি?
শুই আছো, উঠিলো অথনিতে।
অ', মই ময়ো অলপ আগতে উঠিছো, আঠটা মান বজাত উঠ উঠিলো, আজি দেৰি হৈ গ'ল।
ভাত চাত খালা নাই?
ভাত খোৱা নাই বাৰু, ব্ৰেকফাষ্ট কৰিলোঁ। তুমি কৰিলা ব্ৰেকফাষ্ট?
নাই, কৰা নাই।
অঁ'।
কিতাপখন লৈ বহি আছো আৰু বিচনাত। এনে চাই আছো কিবা কিবি, টাইম পাছ।
কিহত পঢ়ি আছা এইবাৰ?
এইবাৰ টুৱেলভত।
টুৱেলভত ন।
আহ'।
চাইন্স নে নেকি আৰ্টছ?
আৰ্টছ।
আচ্ছা।
উম'।
ঠিকে আছে ভালেই বাৰু, ছাবজেক্ট কি কি লৈছা?
তোমাৰ চাই হেৰি চচিয়েল চাই অ', কি কয় আম ইংলিছ আছেই।
উম'।
তাৰপিছত তোমাৰ পলিটিকেল চাইন্স
অ', পলিটিকেল, ইকনমিক্স এগ্ৰিকালচাৰ।
ঠিকে আছে, কলেজ নে?
বা হাইাৰ ছেকেণ্ডেৰী।
আহ', হায়াৰ ছেকেণ্ডৰী বাৰু ভালেই, ক্লাছবলাক ভালকে হয়।
উম'।
চাবজেক্ট বিলাক ঠিকে আছে, মোৰো আছিলে এইবিলাকে। কিন্তু মোৰ হিষ্ট্ৰী আছিলে খালি, তোমাৰ এগ্ৰিকালচাৰ আছে, মোৰ হিষ্ট আছিলে।
অ'। ভালেই দিয়া তোমাৰ?
আমাৰ আছে আৰু মাজে, মাজে চবৰে জ্বৰ হৈ থাকে।
উম, সেইটো সবৰে
গৰম বহুত বেছি দি, দিয়ে যে।
উম।
টিউচন যোৱা নেকি।
টিউচন নাযাওঁ।
ভাল ল'ৰা ন।
অ'।
অসমীয়া মিডিয়ামেনে।
কি হয়।
অসমীয়া মিডিয়ামে পঢ়িচা নে।
অ, অসমীয়া মেডিয়ামেই।
অসমীয়া মিডিয়াম ভালেই বাৰু। আৰু পঢ়াৰ লগে, লগে কিবা বেলেগ কিবা কৰি আছে নেকি।
কিবা এটা কৰা নাই। তুমি?
মই তোমাৰ টিউচন কৰাও।
অ, টিউচন কৰোৱা।
হয়।
অ'।
আৰু এনেই, এতিয়া এইটো প্ৰজেক্টৰ লগত আছো আৰু। চাওঁ কি কৰিব পৰা যায়। তোমালোকৰ এ, তোমালোকেতো বাৰু এতিয়া পঢ়ি আছা মই পঢ়া শেষ কৰিলো। গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ বাৰু।
তোমাৰ ছাবজেক্টবলাক যে মোৰো পলিটিকেল চায়ন্ঞ্চত মানে ভাল আছিলে পলিটিকেলৰ পিছত মই অনাৰচ লৈছিলো মেজত। তোমাৰ এইবাৰ তুমি টুৱেল্ভত উঠিছা ন, তেতিয়াহ'লে চাইনেলহে পাঠাই দিবা। ঠিকে আছে ভালকে পঢ়া আৰু তোমাৰ কোনটো চাবজেক্ট বেছি ভাল লগাগা হৈছে।
মোৰতো তোমাৰ আছামিজ আৰু হেৰিটোৱে ভাল লাগে এগ্ৰিকালচাৰ।
উম।
হায় ছেকেণ্ডৰী পাছ কৰি যদি মেজৰ লৈ পঢ়া কিহত মেজৰ ল'বা বুলি ভাবিছা।
হাই ছেকেণ্ডৰী ল ত পাছ কৰি কিনে মই এইবিলাক পঢ়িম বুলি একো ভাই নাই মই ভাবিছো তোমাৰ যদি ভাল পাৰ্চেন্টেজ হয় তোমাৰ হেৰিত যাম বুলি ভাবিছো গুৱাহাটী তোমাৰ স্পৰ্টচৰ যে
অ'।
তাত যাম বুলি ভাবিছোঁ।
গুৱাহাটী স্পৰ্ কিবা আছে নেকি মই কিন্তু নাজানো দেই।
অ, স্পৰ্টচৰ তোমাৰ এখন স্কুল এখন আছে তাত।
কোনখিনি গুৱাহাটীত।
এই গুৱাহাটী তোমাৰ হে কি কয় এইটো এই যে তোমাৰ হেৰিতটো আছে যে কি কয় আহ কিবা একজাম, চেগ্জাম হয় যে।
অ'।
কৰ্ডৰ নিচিনা কিবা সেইটা আছে। তোমাৰ হেৰি এখন নাই জানো কি কয় এইটো ফিল্ড এখন আছে যে তোমাৰ
সৰু সজায়
অ', সেইটো চাইডৰ অকমান অকমান সোমাই যাব লাগে মই বেছি ভালকে নাজানো দাদা সেই তোমাৰ জানে আৰু
অ', দাদা গুৱাহাটী থাকে নেকি
আহ গুৱাহাটীতেই
কি কৰি আছে
তোমাৰ স্পৰ্টছৰ হেৰিখনত
অ', কৰ্চ কৰি আছে কিবা স্পৰ্টছৰ ওপৰত ন
উম
কি কোনটো মানে স্পৰ্টছ দাদাৰ কোনটো আছে
অল শিকায়
অল শিকাই
উম
তুমি কি তাতে কৰ্চ এইটো মানে কোনো এনেকাে নহয় যে বক্সিং বা কেৰাটে বা ক্ৰিকেট তেনেকা নহয় মানে
অ', অ', চব শিকাই
চব থাকে ন
অ'
তুমি তাত মানে যদি স্পৰ্টছ গৈ কৰ্চ কৰা হায় ছেকেণ্ডৰী পাছ কৰিব লাগিব ন তাতে পাৰ্চেণ্টেজো লাগে নে
পাৰ্চেণ্টেজৰ ওপৰতে অ' তোমাৰ মেট্ৰিক পাছ কৰিব পাৰি।
মেট্ৰিক পাছ কৰিও পাৰি নেকি
অ', মেট্ৰিক পাছ কৰিব পাৰি খালি তোমাৰ পাৰ্চেণ্টেজৰ লগত আৰু
আতছা তাতে মানে যি সকলে মানে কৰ্চটো কৰে সিহ মানে ক'চ হৈ যায় পিছত নেকি মই কথাটো আজিহে গম পালো দেই তোমাৰ পৰা মই মানে এইটো গুৰুত্বই দিয়া নাই ইমান দিনে ভালেই বাৰু তোমাৰ এনে কোনটো স্পৰ্টছত বেছি ইণ্টাৰেষ্ট
মোৰ তোমাৰ খ' খ', ভলীবল চবচে বেছি তোমাৰ খ' খ', ভাল লাগে আৰু মোৰ।
তুমি খেলা নে
অ', খেলো মই নিজে খেলো এইটো
অ'
তোমাৰ মই ডিষ্ট্ৰিক্ খেলি আহিছোঁ।
বা কোনটো ডিষ্ট্ৰিক হয় তোমাৰ
শোণিতপুৰ।
মইও শোণিতপুৰৰে হয়। যিয়ে নহক আজি তোমাৰ পৰা এটা মই নতুন বিষয়টো মানে গ'ম পালো। ঠিকে আছে। মোৰ এইটো নলেজটো নাছিলেই বাৰু জানিলো এতিয়া মই অলপ চাৰ কৰি কিনে চাম বস্তুটো ঠিক আছে দেখা। মোৰ মানে ভাইটি এজন আছে সি মানে ক্ৰিকেট খেল থাকে খালি মানে নিজৰ ভাইটি নহয় মানে। ওচৰৰে আৰু চিনাকি আৰু খুৰা বুলি মাতো কিন্তু। অ'। ভাইটি জনী ক্ৰিকেট খেলি খুব ভাল পায়, পঢ়ি আছে মেট্ৰিক দিব মানে এইবাৰ।
অ'।
যদি অলপ ভালকৈ পাছ কৰে, হায়াৰ ছেকেণ্ডেৰীটো ভালকে পাছ কৰিলে তাক ক্ৰিকেটৰ কিবা
উম।
তাতে ক'ৰ্চ লোৱাই দিলে ভালে হ'ব চাগে।
মানে ক্ৰিকেট বুলি ক'লে, সি পাগল পুৰা মানে দিনটো খেলিব গলে দিনটো খেলি থাকিব।
অ'।
বেছি খেলিলে আকৌ পঢ়া শুনাত প্ৰভাৱ পৰিব বেয়া।
উম।
পিছত ভাত, পানী কেতিয়া খোৱা হ'ব।
ভাত তোমাৰ খাম এঘাৰটা মান বজাত। ৰাতিপুৱা তোমাৰ খাব, মনে নাযায় তোমাৰ ৰাতিপুৱা সাঁজটো মই দীপৰীয়া নিচিনাকে খাই লওঁ আৰু তোমাৰ এঘাৰটা চাৰে এঘাৰটামান বজাত খাই লওঁ। তাৰ পিছত ধুনীয়াকে ৰাতি খাও, আৰু দুসাজ হৈ গ'ল। খাই কেনে ওলাই যাওঁ আৰু, ওচৰতে।
আত্ছা।
তাতে নদীৰ ওচৰত থাকো গৈ, তোমাৰ বতাহ মাৰি থাকে ধুনীয়াকে।
নদী আমাৰ ঘৰৰ ওচৰতো নদী আছে বাৰু।
উম।
কপে অলপ নদীৰ ওচৰত গ'লে এটা মানে যিমান গৰম লাগিলেও তুমি তাৰতে তোমাৰ গছ আছে দুটা ডাঙৰ, ডাঙৰ আহত গছ আৰু মানে মন্দিৰ এটা আছে শিৱ মন্দিৰ আৰু তাতে মানে শশান ঘাটোউ আছে। আৰু পিনে ছাইদত আকৌ মুছলিম মানুহ বিলাকৰ তোমাৰ কবৰ স্থানো আছে। দুটাই একেলগে কলেই চলে মানে টো এটা কবৰস্থানটোৰ, ওপৰত আৰু শশানতটো মানে তলত আছিলে, এতিয়া মানে প্ৰজেক মানে তোমাৰ প্ৰজেক আহিলে তাৰপিছত চচানটো মানে ধুনীয়াকে বনালে।
উম।
তেওঁ ষ্টাৰ্ট হোৱা নাই, তাত ওপৰত বনালে মানে
অ'।
লাইট টাইট পুৰা দিছে, বাউণ্ডাৰী আছে ধুনীয়াকে কবৰ স্থানৰো বাউণ্ডাৰী দিলে। মানে এনেকুৱা আৰু মুছলিম মানুহ আৰু হিন্দু মানুহ যদি মৰে এনে মান পাৰাটনাৰ যদি হয়, এনে আৰু মানে ধেমালি কৰে, তই তাত থাকিবি মই ইয়াত থাকিম ৰাতি উঠি কিনে আমি কথা পাতিম। এ, মানে ধেমালি কৰে মানুহ বিলাকে।
অ'।
বেছি গৰম লাগিলে আমি তাতে যাওগৈ জিৰণি ঘৰো আছে। এটা কমিউনিটি হ'ল বনাই দিছে মানে শিৱ মন্দিৰ আছে যে। ধুনীয়াকে বনাই দিছে, এ, তাত গৈ বহি থাকিলে। একদম ইমান ধুনীয়া বতাহ আহি থাকে, নদীৰ পৰা। গৰমেই নালাগে।
অ, আমাৰো ইতে তোমাৰ ফৰেষ্টৰ কিবা বিল্ডিং এখন বনাই দিছে।
অ'
তাৰ ওপৰত উঠি থাকোগৈ, আমি ধুনীয়াকে হাৱা বতৰা মাৰি থাকে পুৰা।
অ' এতিয়াতো তোমালোকৰ চামাৰ ভেকেশন চলি আছে ন? কিবা এটা কৈ আছিলা কোৱাচোন?
যিমান ৰ'দ দিলেও বোলো কৈছো আমাৰ ৰ'দৰ দিনা অনুভৱটো নহয় আৰু তাত গলে।
অ', অ' একদম আৰু আহত গছ আমাৰ ইয়াতে দুটা আহত গছ আছে ইমান ডাঙৰ ডাঙৰ পুৰা চাহ হৈ থাকে সে হেনো জেগা
অ' কেতিয়াবা মন নগলে আকৌ হেৰি লগত আকৌ পথাৰত যাই দিওঁ আৰু।
পথাৰত যোৱা?
অ'
অ', দেউতাই কি কৰে?
খেতিয়ে কৰে তোমাৰ হাজিৰা।
তোমালোকৰ নিজৰ খেতি আছে? অ', খেতিৰ কামতো কৰাই ছাগে দেউতাৰ লগত ন?
উম, কৰো।
ঠিকেই আছে কৰিবা যিমান পাৰ দেউতাক আৰু তুমি মেইন তুমি যিহেতু ষ্টুডেণ্ট এতিয়া
উম
টো যে মানুহে ক'ব চবেই ক'ব পঢ় পঢ় কিন্তু ভাল নালাগিব খং উঠিব কিন্তু তথাপিও মানে মইও এবাৰ কৈ দিছো এতিয়া ভাল নালাগিলেও যদি অলপ কষ্ট ট এতিয়া কৰিলোৱা নহয় পিছৰ জীৱনটো মানে আৰামত
সেইটোও হয় বাৰু।
সেইকাৰণে যোনে যিমান ক'লেও মানে, অ', কোৱা?
ইমানে তোমাৰ হেৰিটো প্ৰেছাৰটো দিয়ে নাই চব বেলেগে কেনেকে মই কেতিয়াবা ভাবো কোনে কিয় যে বনালে পঢ়াবিধ এতিয়াতো
কোৱা যোনো বৰ্তমান যুগত আৰু আগৰ দিনতটো বাৰু মানুহে খেতি বাতি কৰি চলিব পাৰছে, এতিয়া আমাৰ যিটো প্ৰজন্ম নেক্সট আহিয়া আহিব সিহতে খেতি বাতিত তো কৰা দূৰৰ কথা, কোনটো বস্তু কত হয় সেইটোয়ে নাজানিব।
উহ, হু।
ধান এতিয়াতো ধান লগাব ন, তোমালোকে ধান লগাবা নে? অ' ছবজী খেতিও কৰে নেকি?
চবজি খেতি তোমাৰ এইটো পিছত কৰে, এইটো হৈ যোৱাৰ পিছত।
অ' ঠিকে আছে। অ' তুমি খেতিৰ পুৰা বিষয়ে জানানে, খেতি কৰা বিষয়ে?